হেল্ল' কি কৰি আছা।
ভালে মই এনে বহি আছো তুমি কোৱা।
মই কৈ আছো?
আচ্ছা আচ্ছা ভাত খালা।
হয় খালো তুমি।
অ মও খালো।
অ
বাকী এতিয়া তোমাৰ কি চলি আছে মানে। কামবোৰ অ।
হোই আছোঁ বচ।
আচ্ছা আচ্ছা বাকী তুমি এতিয়া খেলা নে নাই ফুটবল।
নাই নাই
আচ্ছা আচ্ছা। মানে মই জানা। মই ফুটবল খেলো কিন্তু আমাৰ টিমত মানে টিম ৱৰ্কটো নাই।
আচ্ছা।
মানে যেনেকে টিম ৱৰ্ক এটা থাকে ন। সেইটো নাই আৰু। এইটোৱে আৰু কিবা এটা স্পৰ্টছ খেলিব। সেইকাৰণে টিম ৱৰ্ক থাকিব লাগে এটা মানুহ তাত।
হয় টিমৱৰ্কটো জৰুৰী।
সেইটোৱে? বাকী এতিয়া সেইটোৱে আৰু মানে মানুহৰ লগতো খেলো কিন্তু সিহঁতৰ কাম নাই তোমাৰ সিহঁতে খেলিব নিবিচাৰে ভালকে মানে খেলিলেও অকলে অকলে খেলে।
সেয়া
এইটোৱে? কি খবৰ আৰু কোৱা
এতিয়াটো? টিম এটা বনাই লোৱা।
টিম এটা বনাই লম বুলি ভাবিছো এতিয়া ভাবিছো কেনেকোৱাকৈ টিম বনাও মানে তোমাৰ প্লেয়াৰছো লাগে ন ভাল ভাল প্লেয়াৰ্চ লাগে আৰু মোৰ তাত যিমান প্লেয়াৰ্চ আছে সেইকেইটা মানে খেলিবই নিবিচাৰে আৰু খেলিলেও মানে অকলে খেলিব বিচাৰে আৰু।
ভাল ভাল প্লেয়াৰ কেইটামান বিচাৰি লোৱা?
সেইটোৱে ভাল ভাল প্লেয়াৰ খিনি। বিচাৰিব লাগিব।
হয় যেনে যোনে টিমৰ লগত। খেলে অকলে নে খেলে।
অ সেইটোৱেই? উম সেইটোৱে সেইটোৱে? উম সেইটোৱে আৰু তোমাক মই ভাবিছোঁ। আৰু তুমি মোক টিমৰ পৰা খেলিবা নেকি মানে মই টিম এটা বনাই আছোঁ।
হয় হয় খেলিম
অ হ'ব দিয়া ঠিক আছে তেনে তুমি আহিবা।
ঠিক আছে টিমটো বনালে হয় মোক মাতি দিবা।
অ মানে তোমাৰ মই গেম প্লে চাইছোঁ ন তুমি মানুহটো মানে ভালকে খেলা।
ভালকে খেলা আৰু তুমি মানে পাঁচ দি খেলা। অকলে অকলে নেখেলা।
হৈ তিম বৌদ ইম্পৰ্টেণ্টন না।
সেইটোটো ইম্পৰ্টেণ্ট হয় আকৌ বাকী। ঘৰৰ চব ভালে ন।
অ ঘৰতটো ভালেই তোমাৰ?
মোৰো ভালে।
আৰু বাকী?
সেইটো। বাকী আৰু কোৱা।
তুমি কোৱা কিবা?
আহ ঠিক